হেল্ল', অ,
কি কৰিছা?
হেল্ল', অ, মই এনেই আছো মোবাইল টোকে চাই আছোঁ আৰু কিনো কৰিবি।
অ', অ',
তুমি কি কৰিছা?
মই এনেই আছো শুই। কিনে।
অ, মই আছোঁ ভালে তুমি ভালে আছানে?
একদম ভালে আছো।
আৰু বাকী মাৰ
তোমাৰ লগত কথা এটা পাতিবৰ কাৰণে ৰৈ আছোঁ।
হয়। সুধাচোন?
এ আমাৰ তোমাৰ এই সপ্তাহটোতে বিয়াত ত' তাৰে মানে চব যা যোগাৰ চলি আছে মই কিন্তু এটা কথা ভাবিয়ে মানে উম অসমীয়া বিয়াত নিয়ম-কানুন কিয় থাকে? নাজানো তুমি মোক অলপ বুজাই দিব পাৰিবা নেকি?
এ তুমি একদম পুৰা মানে ভাল মানুহকে সুধিছা মই মই বিৰাট ভাল পাওঁ এনেকুৱা মানুহ মানে মোক যোনে এনেকে সোধে আৰু অসমীয়া বিয়াৰ পৰম্পৰা বা এইবিলাক মানে ক'বলৈও ভাল পাওঁ আৰু মানে মই বহুত মানে এইবিলাকৰ ওপৰত উম ইণ্টাৰেষ্টেড আৰু। আমাৰ অসমীয়া বিয়াৰ নিয়মবোৰ ইমান বৈজ্ঞানিক ইমান আধুনিক মানে আ- আ ধুনীয়া আৱেগিক গৰ্থ আছে যে তুমি শুনিলে বহুত আচৰিত হবা বিয়াৰ মানে আচ আচল নিয়মবোৰ অ, কিন্তু বিয়া মূল বিয়াখনৰ দুদিন মান আগৰে পৰাই আৰম্ভ হৈ যায়।
যোনটো মূল-মূল বিয়া সেইখন দুদিনমান আগৰে পৰা আৰাম মানে আৰম্ভ হৈ যায়।
হেল্ল', শুনিছা?
হয় নেকি অ, মই
অ',
টো মই অকল বোলো ভাবিছো অকল হেৰি হোমৰ গুৰিত বহাত টোহে মেইন নেকি নিয়ম আছে নেকি?
এ হোম - হোমৰ বহাৰ আগত বহুত নিয়ম আছে। ধৰি লোৱা প্ৰথমতে উৰুকা বা বিয়া ঠিক মানে আগৰ দিনা ৰাতি এটা ডাঙৰ নিয়ম কৰা হয়, যাক কয় অদিবাস। সেইদিনা কইনা বা মানে দৰাক, মংগল চাবলৈ নিয়ৰ খোৱা চাউল মাহ-হালধি চব ৰেডি কৰা হয়, আৰু বিয়াৰ দিনা একেবাৰে পোৱাতে, আইসকল গোট গোটেই, গোট খাই আ নৈ বা পুখুৰীৰ পৰা পানী তুলিবলৈ যায়, যাক পানী নিয়ম বুলি হয়, সেই পানীটো ঘৰলৈ আনি তাৰে দৰা বা কইনাক, নোৱাবৰ বাবে ৰখা হয়, বুজিলানে।
অ', বুজিছো বুজিছো।
আৰু হেৰি অ'।
আৰু কিবা।
পান, এইবোৰ মানে, কি কৈছা?
অ', আৰু কিবা সুধিব আছে নে তোমাৰ।
পানীটো। মাহ-হালধি যে, সেই লগাই দিয়ে, সেইটো কি কয়?
অ', মাহ-হালধিৰ লগোৱাটোক কোৱা হয়, নুৱনি-ধুৱনি বা গা ধোৱা নিয়ম বুলিও কয়। ইয়াত মানে তোমাৰ কলগছৰ তলত, বিয়াৰ বেদী সাজি, দৰা বা কইনাক বহোৱা হয়। আৰু ঘৰৰ, ডাঙৰ আয়তী আৰু মাক-খুৰীহঁতে মিলি, মাহ হালধি পিহী গাৰ মানে ছাল গাৰ ছালত সানি দিয়ে, আৰু মানে গাত সানি দিয়ে। ইয়াৰ পিছত সেই, আহ পুৱা তুলি অনা পানীৰে গা ধুৱা হয়। এই নিয়মটো কৰিলে, কইনা বা দৰাৰ গাৰ বৰণটো, একদম উজ্জ্বল আৰু ধুনীয়া হৈ পৰে। একদম মানে চাফ ফা, কোনো কৃতিম মেকআপ নোহোৱাকৈয়ে, চিনেমেটিক গ্লো আহে একদম। বহুত ভাল লাগে, সেই নিয়মখিনি ইমান ভাল লাগে মোৰ।
আৰু যে কিবা হেৰি কইনা কইনাক যে কিবা দৈ-চৈ যে খুৱাই, আৰু কিবা বা কিবা পোৱা লৈ আহে, সেইটো কি বাৰু জানানে।
অ', তুমি দেখোন এ কৰ'বাত চায়ে আছা চাগে ন এইবিলাক, সেইকাৰণে, তুমি গম নোপোৱা, ঠিক আছে। সেইটো হয়, তোমাক হেৰি দৈন দিয়া নিয়ম বুলি কয়। বিয়াৰ দিনা পোৱা, মাক বা ঘৰৰ ডাঙৰ মহিলাই মানে মানে জ্যেষ্ঠ মহিলাসকলে আৰু কইনা বা দৰাক মানে, দধি বা দৈ, চিৰা খুৱাই দিয়ে। কাৰণ, তাৰপিছত গোটেই দিনটো উপবাসে থাকিব লগা হয়। আৰু মানে, যিটো দৰা ঘৰৰ পৰা অহাৰ কথা কথা ক'লা তুমি, তাক কয় দাইলৰ ভাৰ বা শোধনী ভাৰ। দৰা ঘৰৰ পৰা কইনা ঘৰলৈ, কাপোৰ-কানি, গহনা, মাছ দৈ, মিঠাই আৰু ডাঙৰ দাইলৰ টোপোলা সজাই পঠিওৱা হয়। ইয়াৰ অৰ্থ অৰ্থ হৈছে, দুয়োটা পৰিয়ালৰ মাজত মৰম আৰু সম্পৰ্কৰ আদান-প্ৰদান কৰা।
তে এতিয়া বুজাই দিছা, এতিয়াহে মই বুজি পাইছোঁ।
অ'।
উম, বিয়াৰ সময়ত যেতিয়া দৰা আহি পায়, তেতিয়া কি মানে, কি নিয়ম কৰে?
এইটো, দৰা যেতিয়া কইনা ঘৰৰ গেটত আহে, প্ৰথমতে দৰাক আদৰিবলৈ অৰ্ছ অৰ্চনা বা দৰা আদৰা নিয়ম কৰা হয়। কইনাৰ মায়ে মানে মাকে মানে চাকি বন্তি লৈ দৰাক বৰণ কৰে। তাৰ পিছত মানে দৰাক হোমৰ গুৰিত কোৱা হয়। আৰু চবৰে আটাইতকৈ আবেগিক মূহুৰ্ত আহে যেতিয়া, কন্যাদান বা সম্প্ৰদান কৰা হয়। অৰ্থাৎ কইনাৰ দেউতাকে বা ককায়েকে কইনাৰ হাতখন, দৰাৰ হাতত গতাই দিয়ে। আৰু সমাজৰ আগত সাক্ষী ৰাখি আশীৰ্বাদ দিয়ে। সেই সময়ত কইনা ঘৰৰ মানুহখিনিয়ে আবেগত চকু পানী ধৰি ৰাখিব নোৱাৰে। ইমান মানে গহীন পৰিৱেশ এটা হয়, নহয় মোৰ বাৰ বিয়া হওঁতে এনেকুৱা, এনেকুৱা মানে এনেকুৱা হৈছিলে। আৰু মানে বহুত বেয়া লাগে সেইখিনি সময়ত কইনাও কান্দি দিয়ে। কইনাই কান্দিলে মানে আৰু দুখ চবৰে লাগি যায় নিজৰ ঘৰৰ মানুহখিনিতো আৰু, এ হৈ গ'ল আৰু এতিয়াৰ পৰা কইনা বেলেগৰ মানে ঘৰৰ। এ মানে ছোৱালী হৈ গ'ল আৰু।
এয়া আৰু
কন্যাদানৰ সময়খিনি বৰ মানে এটা আবেগিক হৈ পৰে। ন চকুপানী ওলাই আহে আৰু।
উম, বহুত বেয়া লাগে।
আৰু যে হেৰি কৰে যে আঙুঠি লুকোৱা বিয়াৰ পিছত যে, কিবা আঙুঠি লুকোৱা এইবিলাক, খেল আছে নেকি?
আঙুঠি লুকুৱা খেল বা এ খেল খেলা বুলি কয় এইবোৰক। এটা পাত্ৰত মানে ধৰা তোমাৰ চৰিয়া বা চৰিয়াই আৰু মেক্সিমাম তোমাৰ পিতলৰ চৰিয়াই লয়। মানে চাউল চাউলখিনি মানে পূৰা চৰিয়াটোত পূৰা ভৰাই পেলাই, তাত আঙুঠিটো লুকুৱাই থয় আৰু দৰা কইনাক বিচাৰিবলৈ দিয়া হয়। কোৱা হয় মানে, যিয়ে প্ৰথম আঙুঠিটো বিচাৰি পাব তেৱে হেনো সংসাৰত বেছিকৈ শাসন কৰিব। ই আচলতে এটা ধেমেলীয়া পৰম্পৰা। যাতে বিয়াৰ ইমান দেৰি হোৱা মেণ্টেল ষ্ট্ৰেচ, আৰু ভাগৰখিনি পলকতে নোহোৱা হৈ দুয়োৰে মুখত হাঁহি বিৰিঙি উঠে সেইটো কাৰণে, আৰু আমাৰ মানে পুৰণি ককা আইতাহঁতে ইমান ধুনীয়াকৈ চব নিয়ম সজাই থৈ গৈছে মানে বহুত ভাল লাগে আৰু।
তোমাৰ ইমান ধুনীয়াকে প্ৰতিটো নিয়মৰ কথা তুমি মোক মোক বুজাই দিয়া। বাকী তুমি এনে কালি ফ্ৰী আছা নে নাই?
কালি ফ্ৰী আছো বাৰু। কিনো কৰিম এতিয়া আৰু ঘৰতে আছোঁ যিহেতু একো কাম নাই তেনেকে।
কালি যদি, ফ্ৰী থাকা দিবাচোন এই বিয়া বাৰুৰ এইবিলাক নিয়মবোৰ,
উম অ', ঠিক আছে বাৰু হ'ব দিয়া।
উম, উম। উম, এতিয়া কি কৰি আছা?
এতিয়া সেয়াই মোবাইল চাই আছোঁ, ভাত খালোঁ, এতিয়া অকণমান শুওঁ বুলি ভাবিছোঁ অলপ। টোপনি টোপনি ভাৱ আহিছে। তুমি কি কৰিবা এতিয়া?
অ', বাকী তুমি এতিয়া কিবা, কাম চাম কৰি আছা নেকি?
নাই, নাই, মই জাষ্ট কলেজ পাছ কৰি উঠিলোহে। এয়া, এতিয়া আৰু চাও, কিবা কৰ্চ কৰিম নেকি ভাবি আছিল আৰু। চাই আছো, কি কৰ্চ কৰিলে ভাল হ'ব।
তাকে,
তুমি, এতিয়া
সংস্কৃতি বিলাক, বিলাক বহুত ভাল লাগে এতিয়া, এইবোৰ। অসমীয়া হৈ আছে, এইবিলাক বিয়াত
উম, উম, বহুত ভাল লাগে, বিষেশকে তোমাৰ বিয়াৰ নামবোৰ। শুনিলেও মানে বহুত ভাল লাগে। আমাৰ বাৰ বিয়াৰ সময়ত, মানে এনেকুৱা হৈছিলে, বিয়া নাম বোৰ গাই, শুনিয়ে ভাল লাগে। মানে, জোকুৱা মেলা হয়, কইনাৰ মাকক মানে বহুত জোকাই, দৰা মাককো বহুত জোকাই, ভাল লাগে চাই পেলাই। বহুত ভাল লাগে।
তাকে।
খুব, ধুনীয়া মানে, এইবোৰ মানে, আগৰ দিনৰ মানে যিবোৰ নিয়ম বনাইছিলে আৰু সঁচাকৈ খুব ধুনীয়া নিয়ম বনাইছিলে।
এতিয়াও আমাৰ এইবোৰ, এইবোৰ সংস্কৃতি তিৰ, লোক
অ, তাকেতো, আজিকালি তোমাৰ মেক্সিমাম, মানুহে মানে বাহিৰৰ সংস্কৃতি বিলাক মানে লৈ আছে আৰু পাঞ্জাৱী বা তোমাৰ এনেকুৱা কালিৰে চালিৰে নে, কিবা পিন্ধে যে হাতত সেইবোৰ তাৰপিছত আৰু তোমাৰ আজিকালি জোৰোণত দেখো দেখোন দৰাও যোৱা দেখিছোঁ। আগতেতো তোমাৰ জোৰোণত ধৰা অকল কইনাৰ ঘৰ চৰি, দৰা ঘৰৰ মানুহখিনি বায়েক বা মাকহতে মানে কইনাৰ জোৰোণ কৰিছিলে। আজিকালি লগত দৰাক বহাই। জোৰোণ কৰে, তাৰপিছত হালধিও আগ-আগত তাতে মানে অকল কইনাৰ ঘৰৰ কইনাক হালধি লগাইছিলে। দৰা ঘৰৰ দৰা হালধি লগাইছিলে। আজিকালি কইনা, দৰাক একেলগে হালধি লগোৱা দেখিছো, আৰু কিবা চৰ্ণনি এখনৰ তলেদি মানে, এনেকে কে, কইনা আহে। এনেহ'লে ধৰা কইনাকটো মানে কইনাৰ, ককায়েকে কুলত উঠাই পেলাইহে লৈ আনিছিলে। আনি পেলাই দৰা, দৰা ওচৰত ওচৰত মানে নমাই দিছিলে। কিন্তু আজিকালি আৰু কইনা নিজে খোজ
আজিকালি, আধুনিকতা ইমানে, কটা ইমানে মানে বি উঠি হৈ গৈছে। আগৰ, নিয়মবোৰ মানে এনেকে নকৰায় হৈ গ'ল।
নকৰায় হৈ গ'ল। কিন্তু তুমি চাবা, আগৰ নিয়মখিনিয়ে তোমাৰ মানে বিৰাট ভাল লাগে। আগৰ নিয়ম যিখিনি আছে আৰু আমাৰ অসমীয়া যোনটো অ, আচল মানে, পৰম্পৰাগত সংস্কৃতিখিনি আৰু। সেই আগৰ, নিয়মবোৰাকে তোমাৰ বেছি ভাল লাগে।
তাকে দিয়া পিছে, তোমাৰ লগত কথা পাতি ভাল লাগিল।
অ, কৰিবা আৰু ফোন চোন এনে। অ, মানে কিবা কথা থাকিলেহে ফোন কৰিবা যে এনেকুৱা নহয়। কেতিয়াবা ফোন কৰিবা আৰু মনত পৰিলে।
অ', এতিয়া হ'ব দিয়া।
ঠিক আছে দিয়া অঁ, ঠিক আছে দিয়া।